শুনিছা, অ কি কৰিছ
এ বহি আছো এনেই।
উম।
মি
এ মই এনে বাগৰি আছো অলপমান।
অ
আজি গাটো ইমান ভাল নহয় ড্ক্তৰৰ ওচৰতে গৈছিলো।
উম মোৰ কাহ হৈছে কিবা অকমান।
অ মোৰো একদম চৰ্দি লাগিছে পুৰা।
উম।
মই বোলো তাকে মই এবাৰ ভালকে মানে ড্ক্তৰক দেখাই আহিব লাগিব। গাটো ভাল নহয় বিশেষ চাৰটো ল' হৈ আছে মানে
উম।
উম খোৱা বা বওলা
খোৱা বোৱা কয়িলো তুমি কয়িলা
অ মই ভাত কেইটামান খালো
উম উম
উম এতিয়া এনে বাগৰি আছো বয়ল নহয় আজি দালি ভাত কেইটামানকে খালো
অ ন মানে বইল খাই ভাল পালো সদায় আকৌ খব ক মনাখন
অ সদায় নোৱাৰি দিয়াচোন যি কোনো বস্তু মাছ মাংস মই ভালেপালেও সদায় মাছ
উম উচুনীয়া আজি যে প অ ক
উম তাকে স স
বৰষুণ পৰিছে তথাপিও আকৌ গৰম লাগিছে এতি
অ অকমান লাহে লাহে গোপ গোপনি আহে গৰম দিনতটো হয় যে সেইকাৰণে আৰু
উম
আজি বোলো তাকে আবেলি এবাৰ মন্দিৰত যাম বুলি ভাবিছিলো বৰষুণে পৰিলে বোলো বতৰটো ভাল হলে যাম আৰু
অহ
মন্দিৰবোৰত গৈ পেলাই মনটো ভাল লাগে ন উম
মনটো অকন বেয়া লাগি থাকিলে মন্দিৰ চন্দিৰ ওলাই যাব লাগে
তেতিয়া মনটোকো খুব ভাল লাগিবা
উম হম
আমাৰ পাছফালে যে শিৱ মন্দিৰটো আছে সেইটোত তুমি আহিছানে আগত
অ গৈছো এয়া চপুৰৰ লগত কিন্তু মানে এনেকে ভিতৰত সোমাই পোৱা নাই অ শিৱৰাত্ৰিত মানে যাবলৈ কাৰণেও নহয়গৈ
উম ভাল লাগে মন্দিৰটোত গলেও ভাল লাগে মন্দিৰ যিয়ে নহওক মানে ব ভগৱানৰ জেগা হ'লেই হ'ল আৰু তাত বহি অকমান টাইম থাকে থাকিলে মানে মনটো খুব ভাল লাগিব
উম
উম
আকৌ বিষ্ণু মন্দিৰ গৈও ভাল লাগে
অ বিষ্ণু মন্দিৰ খালি মানে আহ বেছি মানে মানুহৰ ভিৰ থাকিলে মানে অকমান অ বেয়া লাগে মই বেয়া পাওঁ তেতিয়া মানে কিবা নিজৰ অ কোনো নাথাকে কা টাইমত মানে যাব পাৰি এনেই মানে ত গলে কিবা নিজৰ এনাৰ্জিটো যেন একো মানে হেৰি হোৱা নাই তেনেকুৱা নি চিনা
অ হয় দিয়া আকৌ আমাৰোতো এনেকুৱাও অনুভৱ হয় যে চবৰে কথা ইমান চবে চাগে কিমান প্ৰে কৰি আছে ভগৱানক আমি আমাৰো শুনিছেনে নাই ভগৱান
দেও স সঁচাকৈ উম মোৰ সেনেকে ভাবো দেই
উম
ভগৱান ভগৱানৰ কথা চথা শুনিও ভাল লাগে যেনিবা
উম ভাল লাগে ধৰি লক এই ইয়াতে যে কি যে পাঠ যে হৈ গৈছে যে আহটগুৰিত
আহটগুৰিত কিমান পাত ছিল উম কি কি পাঠ হৈছিলে বা
এই ভাগৱত পাঠ যে কৈ গৈ গৈ থাকে ভগৱানৰ কথাবিলাক মই শুনি পোৱা নাই কিন্তু মানুহৰ মুখ শুনিছোঁ মানে যে শুনি বহুত ধুনীয়া লাগে গোটেই এটা ঘটনা মানে ধুনীয়াকে বিৱৰণ কৰি দিয়ে
উম সাতনো গোটেই খিনি মানে গীতা ভাগৱতত মহাভাৰতৰ গোটেই কথাখিনি শ্লো শ্লোকৰ পৰা আদি কৰি গোট গোটেইখিনি থাকিব
অহ মানুহৰ জীৱনত মানুহৰ জীৱনৰ লক্ষ্য কি গোটেইখিনি ভাঙি পাতি পাতি কৈ দিয়ে
ভাল লাগে এইখিনি শুনি পেলাই মানে মানুহৰ মনটো মানে বস কৰিব পাৰি তেনেকুৱা টাইপৰ আৰু কাৰণ আমাৰ মন বোৰ বহুত চঞ্চল থাকে ন মন বোৰ মানে বস কৰিব পাৰি তেনে কোৱা আৰু
অ সেইখিনি অ সেইখিনি কথা অনুসৰি যদি আমি গোটেই জীৱন টো চলাই নিব পাৰো আৰু
উম সেইটোয়েটো কাৰণ গীতা ভাগৱত খন হৈছে মানে গীতাৰ শ্লোক খিনি সেইখিনি আমাৰ জীৱনৰ মানে আদৰ্শ সেইখিনি মানি চলিলে আমাৰ জীৱনটো মানে
অ ভগৱানেনো পৃথিৱীত সেইবিলাক অৱতাৰ লৈছিলে কিহৰ কৰণে
অ জ্ঞান দিবলৈ অ সেইখিনি জ্ঞান দিবলে সেইখিনিকে মানুহে আজিকালি এতিয়া ঘূুৰ গলি যুগ হৈ হৈ গৈ আছে কি দাস লোক কোনে মনত ৰাখিব কোনেও মনত নাৰাখে
মনত নাৰাখে সেইকাৰণে মানুহবিলাক বহুত আখৰিক টাইপৰ হৈ গৈছে
মাকুদ ধুমো মায়া এইবিলাক মানে লোভ চব মানে মানুহক মানে হেঁচা মাৰি ধৰা হৈছে আৰু
দয়া বোলা বস্তুটো নাইকিয়া হৈ গৈছে
নাই দিয়া ক'ত দিয়া থাকিব আৰু মানুহৰ
কি কি বুলিনো কবা তুমি যোনবিলাক অশিক্ষিত সিহঁততো নাই নাই যোনবিলাক শিক্ষিত সিহঁতও নোহোৱা হৈ গৈছে
অ শিক্ষিত বোৰৰো মানে শিক্ষা নাইকিয়া হৈ যোৱা নিচিনাহে হৈ হৈ গৈ আছে আৰু
উম
বেয়া লাগে মানে অলপমান কাৰণ আমি নিজেও তো কিছুমান ক্ষেত্ৰত মায়মোহত আৱদ্ধ দ্ধ হৈ মানে আখুৰি হৈয়ে থাকোঁ ন
উ ধৰ্য্য শক্তি নাইকিয়া পাতক কে সংগীতা উঠি যায়
উম ডিচিজন বোৰ অ নিজৰ ডিচিজন বোৰ নিজে মানে একদম অধৈৰ্য হৈ লৈ লওঁ পিছত সেইটো ডিছে মানে নিজে পস্টাই থাকো সেনেকোৱা মানে কোনো ধৰ্য্য নোহোৱা হৈ গল মানে আগৰ দিনৰ মানুহে কেনেকুৱা ভাবি গুণি যে এইটো কৰিলে এইটো ভাল হ'ব নে বেয়া হ'ব জানে বুজে এনেকে কৰে আমাৰ সেইবিলাক না আমিতো আৰু একো চিন্তাই নকৰো ঘপককে মানে আমি কৰি পাও
উম আমাৰতো কোনো ক্ষেত্ৰতে আমাৰ ধৈ্য্য বোলা বস্তুতটো নাই কাৰবাৰ কাৰণে আমি ৰখিবও নো ভোক লাগিলো শিকিব নোৱাৰোঁ একো ক্ষেত্ৰতে আমাৰ ধৈৰ্য নেকি হৈ গৈ আছে
মই তাকে বোলোঁ ভগৱানে যদি অকমান চকু মেলি চাই মানুহবোৰকো কাৰণ এইবোৰ মানুহৰ মনত হিংসা যিমান সোমাইছে সিমান বেয়া কু কৰ্মবোৰ বেছি হৈ হৈ গৈ আছে ন পৃথিৱীখনত
উম
পৃথিৱীখন বাদেই দিছো আমাৰ ভাৰতবৰ্ষখনত কিমান এইবিলাক হত্যাকাণ্ড কিবা কিবি বলাৎকাৰ এইবিলাক মানে বেয়া লাগে আৰু ন মানুহবোৰ উম কাৰণ ভাৰতবৰ্ষখন অ আমাৰ ভাৰতবৰ্ষখন সনাতন ধৰ্মৰ এক নম্বৰ বুলি কৈ পেলাই যদি এইখিনিয়ে হৈ থাকে তে মানুহৰ জ্ঞান ক'ত কিমান জ্ঞান শূন্য ভাবাচোন
সে তাত কৈচোন বেলেগ দেশতে ভাল নহ তাত ইমান ত ধৰ্ম যদি নছিললে তথাপিও মানুহবিলাক কিমান ভাল চিন্তাাধাৰাৰ মানুহ
সেইটোৱে এটলিষ্ট মানে সিহঁতি আইনখনলৈতো ভয় খাই বেলেগ অলপ ভয় নহয় ভালে মানে আইনলৈতো ভয়
হয় হয়
ইয়াতো আইনলৈও ব নাখায়
আইনে তেনেকুৱা নহয় ভয়নো কি খাব মানুহে
সেইটোয়ে আমাৰো টকা পইচা দিয়ে চব
চব চব হৈ যায় আৰু যোন বিলাকে বিলাক যে মানুহয়া ৰে বলৎকাৰ চলৎকাৰ কৰে সেইবিলাকতো বেছিকে সেইবিলাক ৰাজনীতি পাৰ্টিৰ পৰাই আহে সিহঁতৰ মানে মিতিৰ লাগে ন ত সিহঁতে মানে বস চাই দিয়ে এইবিলাক সেইকাৰণে এইবিলাক বেছি হৈ হৈ গৈ আছে দিনক দিনে
অ বেছি বিলাক ডাঙৰ ডাঙৰ যিবিলাক ঘটনা কৰে সেইবোৰতো মানে এইবোৰ পাৰ্টিৰ
হয় ৰাজনীতি পাৰ্টি বিলাক কৰে উম সেইকাৰণে মানে পুলিচে ও সিহঁতক মানে পটকে একো ক'ব নোৱাৰে কাৰণ সিহঁতৰওপৰ পৰা প্ৰেছাৰ আহিয়ে যায়
উম অ এতিয়া তথাপিও ভগৱানৰ নামত গলে কেইজন মানে যিয়ে নহক ভাল হৈ থাকিলে যিয়ে নহক এটা সময়ত গৈ পেলাই সেইকেইজনে কি ঠিক অকমান জ্ঞান প্ৰচাৰ কৰিব পাৰিব তেনেকুৱা যেন ভাবো আৰু
উম উ
কাৰণ মানুহবোৰৰ আজিকালি বুদ্ধিবোৰ ভ্ৰষ্ট হৈ হৈ গৈ আছে সেইকাৰণে মোৰ হিচাপত গ গীতা ভাগৱতৰ জ্ঞান ল'ব লাগে এতিয়া আৰু গীতা ভাগৱতী অ কাৰণ কলি যুগত এতিয়া মানুহে আনক দেখি পেলাই মানে এতিয়া তুমিয়ে এতিয়া তোমাৰ মানে পাৰ্চনেল জীৱনত তোমাৰ কি চলি আছে সেইটো তুমি নেদেখাবা। দহখন ফটোৰ ভিতৰত এখন এখন ফটোহে ভালটো দিম আমি। ছচিয়েল মিডিয়াত সেইটোকে দেখি আনে ভাবিব যে এই ইমান সুখত আছে। তাই সেইখিনি দেখি লৈ পেলাই তাই সেইপিনে কান্দি মৰিব।। উম, সেইপিনে টেনচন নত মৰে। যেনেকে আমিয়ে ন চচিয়েল মিডিয়াৰ মানুহবোৰ দেখি ভাবোঁ ইহঁতি ইমান সুখ সুখত আছে। আমিহে সুখত থাকিব পৰা নাই। কিন্তু সিহঁতৰ
এ ভগৱানে জানো আমাক দেখা নাই?
অ সেইবোৰে কিন্তু চবৰে জীৱনত প্ৰব্লেম থাক
তাকেই মানে মানুহৰ এটা কালত যদি সুখ হয় এটা কালত অকমান দুখ হবই।
শ্ৰীকৃষ্ণই যে লিখি থৈ গৈছে। আহ ইয় বক্ত ভি গুজাৰ যায়েগা। সেইটো যে মানে সেই অৰ্জুনে মানে সুধিছিলে যে এনেকুৱা এটা বাক্য লিখক যিটো বাক্য দেখি আপোনাৰ মন ত হাঁহিও উঠে, আৰু কান্দাও ধৰে। সেইটোৱে লিখি থৈ গৈছে, য়ে বক্ত ভি গুজৰ জায়েগা মানে স সুখৰ দিনত এইটোও দুখ লাগিব যে সুখখিনি গুচি যাব, দুখ ভাহি যাব। আৰু দুখৰ দিনত ভাবিব সুখ আহিব যে অ সুখ আহিব।
তেতিয়া ভাল লাগিব মনটো।
উম সেয়া, ভগৱানৰ লীলা অপৰমম্পাৰ। তেওঁলোকেতো চব জানে। আমিতো তাকো মইও একো নাজানো আমিতো মূৰ্খ মানুহ
উম
খালি এটাই দুখ লাগে যোৱা জনমত কি পাপ কৈছিলো নজনাকে এই জনমত ফল ভুগি থাকিলে দুখ লাগে আৰু
অ হয়
সেইটো মনত ৰাখি থব লাগিব মনত
অ মই উম ঘপকে কেতিয়াবা কিছুমান মানুহক দেখো যে লেঙুৰা খোজ কাঢ়িব নোৱাৰে ভালকে চুচৰি চুঁচৰি যাই আছে মই ভাবো মানে মই মানে ইয়াক ইমান কষ্ট কিয় দিলে তাৰপিছত মা দেউতাহঁতক আহি পেলাই মানে সুধোঁ সি এইবিলাক কথা তেতিয়া কয় সি সিটো জনমত কিবা মানে পাপ কৰিছিলে বহুত বেয়া পাপ সেই জন্মৰ মানে সেই পাপ খিনিৰ ফল এইটো জন্মত ভোগ কৰি আছে
যত নেকি মনতে নাই সেইটো ন্যায়তটো কিন্তু ভগৱানক মই বেয়া পাওঁ মই এইটোয়ে ক'ম মানে মই যদি কব প্ৰশ্ন কৰিব লগা থাকে ন মই এইটোয়ে প্ৰশ্ন যে মই যোৱা জন্মত কি কৰিছিলো প্লিজ মোক সেইটো যদি মনত পেলাই দিলে হয় যে অ তুমি এইটো গৈইছিলা কাৰণে এইখিনি পাই আছা দেই
কিছুমানে চাগে মানে হেৰি এইটো জানমতে কিবা এক্সিডেণ্ট বা এনেকুৱা দুৰ্ঘটনা হয় বোলে হ'ব পাৰে কিন্তু কিছুমান টো জন্মগত অন্ধ বা কিবা কিবি সিহঁতক কি বুলি ক'ম এতিয়া
তেতিয়াতো কয় যে শৰীৰটোহে মানে সলনি হৈছে আত্মাটোতো সেই পুৰণা আত্মাটোৱে এ আত্মাতোৱে যোৱা জন্মত যিখিনি পাপ কৰিছিলে সেইখিনি ফল পাইছে বোলে কিন্তু ঠিক আছে হ'ব সেইটো এইটোতো মই আজি কিন্তু মানে উম এইটোৱে লাগে যে আ যোৱা জনন্মত
মানে আকৌ এইটো কথাও থাকে ন যে মানুহৰ এইটো জন্মত যি যিখিনি পাপ কৰিছে নমৰা আগতে মানে এইখিনি পাপ খিনি অ যোনখিনি ফল বেয়া ফল যিখিনি গোটেইখিনি এতিয়া ভোগ কৰি যাব কিন্তু নহলে হিটো জন্মত নো কিয় তেনেকোৱা কাৰ হয়?
অ কাৰণ উম-উম ইটো জন মনে মোৰ বিশেষ সেইটো মনত নাই ন? মই কি কৈছিলো মোৰটো এটলিষ্ট যদি মই ভাবিলো হয় যে অ মই আজি ভৰিখন ভাগি গ'ল ন একো নকৰাকে এই জনমত ভাগিলে পতককৈ যদি মনত পৰি গৈছে যোৱা জনমত যে মই কাবাক মাৰিছিলো ভয় ভাগি দিছো তেতিয়া মোৰ মন। টো ভাল লাগিব যে দে মই সঁচাকে পাপ কৰিছিলো। মোৰ হিচাপত মই ক'মহে। পালো এনেকে কলো হয় লাগে কিন্তু মোৰ মনত নামৰ সেইকাৰণেতো আমি ভগৱানক কচি থাকো ন যে কিয় দিলা ভগৱান কিয় দিলা এনেকুৱা
উম, সেইবিলাক বহুত কথা আমি একো বুজি নাপাওঁ এইবিলাক কথা
উম, ভগৱানৰ লীলা খালি।
ভগৱানৰ লীলা সেইটয়ে ভগৱানৰ লীলা বিিলাক আমি ভগবান নিলে সেইটো ভগবান নিলে বুলি একো বুজি নাপাওঁ কাৰণ চবৰে মত বিলাক বেলেগ বেলেগ ন কিছুমানে কব এইটো জমতে পায় কিছুমানে কব আত্মাটো একে খিত সিটো জনমত হে পায় কাৰ কথা বিশ্বাস কৰিবা এতিয়া?
সেইটোৱেইটো আৰু
উম দিয়া হ'ব দিয়া অকমান মই শুই লওঁ তুমি অকমান ৰেষ্ট লোৱা।